অ' শুনিছানে?
অ' শুনিছোঁ শুনিছোঁ। কি কৰিছে?
অ', মই এইয়া এনে বহি আছিলোঁ।
অ', বাকী ভাত পানী খালে?
অ', খালোঁ, খালোঁ। আপুনি কি কৰি আছিলে?
উম, বাকী খবৰ খাতি? এয়া আছোঁ এনে।
অ', অ', ভাত পানী খালে নহয়?
ভাত পানী নাই খোৱা বাৰু এতিয়া।
অ', অ'। বাকী খবৰ খাতি ভালে নহয়?
বাকী খবৰ খাতিটো ভালেই আছিলে, কিন্তু এই মানে অলপ আগতপা অলপ, পেটটো বিষাই আছে। তাকে।
অ', পেটৰ বিষ।
অ', হয়, হয়।
অ', কিবা খাইছিলে নে কি নো?
তেনেকে মই মানে হেৰি আজি তোমাৰ বহুত দিনৰ মান ফাষ্ট ফুড খাই দিলোঁ। তাৰপিছত তোমাৰ ফাষ্টফুড খোৱাৰ কাৰণে এই গেছ হৈ গ'ল নেকি? চাগে, মানে সম্ভৱ গেছ হ'ল যেন লাগি আছে মোৰ।
অ', হ'ব পাৰে।
উম। তাকে মই এনেই, ফাষ্টফুডটো মই ইমান নাখাওঁ। মানে ফাষ্টফুডৰ পৰা বহুত বেমাৰ-আজাৰ হয় যে, সেইবাবে ইমানকে নাখাওঁ বাৰু কিন্তু, এই লগৰ এজনে লগ ধৰিলে, তাৰপৰা সি ক'লে কি, বহুত দিনৰ মূৰত খাবা এই, একো নহয় অকণমান খালে, তাৰপৰা সেইকাৰণে মই গৈ খাই দিলো। তাৰপিছত, এতিয়া পেটটো মানে অলপ বিষাই আছে। তাকে মানে, গেছ ফৰ্মৰ নিচিনা হৈ আছে মোৰ। কে, এতিয়া ফাৰ্মাচীলৈ যাম নেকি?
অ', অ', তাকে
তাকেই হেৰি, এটা কথা গম পাইছা নাই? আজিকালিৰ দিনত আজিকালিৰ দিনত মানুহবিলাকৰ বেমাৰ-আজাৰ বহুত বেছি হৈ গৈছে। তোমাৰ বিশেষকে, আজিকালি তোমাৰ, যি খিনি, সৰু-সৰু, ল'ৰা-ছোৱালী, তেওঁলোকেতো ভাত পানীত, ইমান মন নিদিয়েই, বেছিকে ফাষ্টফুডতে মানে থাকে ফাষ্টফুডে খাই ৰাতিপুৱা, গধূলি, দুপৰীয়া, আৰু মাক-বাপেকেওঁ মানে এ, যেতিয়া মানে ল'ৰা-ছোৱালীয়ে কান্দে কি, ফাষ্টফুড খাম, ভাত-চাত নাখাওঁ বুলি, তেতিয়া মানে তোমাৰ হেৰি, এইটো কি বুলি কয়, পেৰেণ্টছখিনিও মানে দি দিয়ে খাবলৈ, ফাষ্টফুড যে, এ, একো নহয়, খাওক বুলি, কিন্তু এইটো কথা বুজি পাব লাগে নে, মানে, তোমাৰ ফাষ্টফুডৰ পৰা কেনেকুৱা অপকাৰ হয় আৰু ফাষ্টফুডতটো উপকাৰ বুলি ক'বলৈ একো নায়েই। আৰু তোমাৰ অ', ৰেগুলাৰ যিখিনি মানুহে তোমাৰ, ফাষ্টফুড খাই থাকে, সেই মানুহখিনিৰ তুমি স্বাস্থ্য চাবা আৰু তোমাৰ, ৰেগুলাৰ মানে, তোমাৰ মানে, ভাল খাদ্য যিসকলে খায় ঘৰৰ পাচলি সেউজীয়া পাচলি হওক, তোমাৰ ভাত হওক, সেইসমূহ যিসকলে খায়, তেওঁলোকৰ স্বাস্থ্য চাবা। মানে, সেই তেনেকে যদি দুটা মানুহক ৰখাই দিয়া যায় তেতিয়া তোমাৰ সেই, ঘৰৰ বস্তু খোৱা মানুহজনৰ স্বাস্থ্যটো বেছি ভাল যেন লাগিব। কাৰণ তোমাৰ, হেৰি ফাষ্টফুডৰ পৰা তোমাৰ বহুত তেল ওলাই, চৰ্বি, মানুহৰ মানে ভিতৰৰ মানে, যিটো হজম কৰিব পৰা ক্ষমতা সেইটোতো নাইকিয়া হৈ যায় ক'বলৈ গ'লে, উম। মানে, এক কথাত ক'বলৈ গ'লে, এই ফাষ্টফুড বস্তুটো মানুহে একেবাৰে এৰি দিয়াই ভাল। আৰু খালেও, খালেও মানে, বহুত দিন মূৰত এদিন খাব লাগে, মানে এদিন খাব লাগে, আৰু মানে যিদিনা খোৱা যায়, সেইদিনাখন মানে অত্যাধিক পানী খাব লাগে। কাৰণ সেই বস্তুটো হজম নহয় তেনেকে, পানীৰ দ্বাৰা মানে, তাক নিয়ন্ত্ৰিত কৰিব পাৰি।
উম, হয়, হয়। কিন্তু ফাষ্টফুডটোৱেইটো আজিকালি বহুত জনপ্ৰিয় হৈ পৰিছে।
হয়, হয়, তাকে
অ', আজিকালি ধৰক, পিজ্জা, বাৰ্গাৰ, নুডলছ এইবিলাকে মানে, মানুহে খাই ভাল পায়।
হয়, হয়।
কিন্তু, এইবিলাক খাদ্য, এইবিলাক খাদ্য খোৱাৰ ফল মানে মানে সোৱাদযুক্ত হয়, কিন্তু তাৰ অত অত্যাধিক, আপোনাৰ তেল, নিমখ, চেনি সেইবোৰ থকাৰ ফলত মানুহৰ বেমাৰ হয়।
হয় হয়, এইটো আপুনি বহুত ভাল কথা কৈছে, এইটো বহুত মানে সঁচা কথা কৈছে। কবলৈ গলে হয়। উম, আৰু কওকচোন
ফুডসমূহ খালেও মানে সীমিত পৰিমাণে খাব লাগে।
হয় হয় হয়, এইটো হয়।
আৰু বেছিকে মানে পুষ্টিকৰ খাদ্য যেনে শাক পাচলি তেনেকুৱা বস্তুবোৰ মানে বোৰত বেছি গুৰুত্ব দিব লাগে আমি খোৱাত।
হয় হয় হয় হয়।
আচলতে আজিকালি মানুহবোৰৰ কি হৈ গৈছে, মানে মডাৰ্ণ হব চাইছে মানুহবোৰ। যে এই ঘৰৰ ভাত নাখাও শাক পাচলি নাখাও এইবোৰ খাই নেকি কোনোবাই, ফাষ্ট ফুড খাম আমি মানে মডাৰ্ণ যুগত মানে-মানে তোমাৰ আধুনিকতাই মানে মূৰত ধৰা নিচিনা হৈ গৈছে মানে ভাত পানী এৰি দিছে, ফাষ্ট ফুড এইবোৰ মেগী খায়, চাওমিন খায়, ম'ম' খায়।
হয় হয়। তাহাতে মানে আপোনাৰ উম, যোনখিনি ডাঙৰ মানুহখিনি তেওঁলোকৰ মানে এটা সুবিধা হয় মানে ফাষ্ট ফুড মানে সোনকালে বস্তুটো তৈয়া কৰিব পাৰি যে খাদ্যটো। তেওঁলোকে মানে সেইটো, সোনকালতে তৈয়াৰ কৰিব পাৰি কাৰণে তেওঁলোকে তেওঁলোকৰ ধৰক ল'ৰা ছোৱালী খিনিকো পতককে বনাই দিব পাৰে। হেল্ল'। হেল্ল', শুনিছেনে?